উম।
অ', শুনাই পাইছা নাই?
অ', শুনিছো শুনিছো, মোৰ মাততো শুনিছা নে?
অ', শুনিছো শুনিছো, কি কৰিছা?
এয়া তোমাৰ বিচনাতে অকমান শুইে আছো ইমান গৰম উঠিছে।
অ', তাকে তাকে, বাকী খবৰ খাতি অ', মই তোমাৰ সেই মইও এনেই বিচনাতে বহি আছিলোঁ। বাকী ভাত পানী খালি নে?
ভাত পানী খালো খালো, এইমাত্ৰ খাই উঠিছো।
অহ কিহেৰে খালা?
এয়া তোমাৰ ডিম এটা আমলেট বনালে, তাৰপিছত দালি অকমান বনালে সেয়াই তেনেকেই খালোঁ, খাই বৈ এতিয়া উঠিছোঁ আৰু। তাকে, আজি ইমান দিনৰ মূৰত ফোন কৰিলা!
এ, ইমান দিনৰ মূৰত ফোন কৰিলোঁ মানে সেই কথা এটা আলোচনা কৰিবলগীয়া আছিলে গম পাইছানে!
অ'।
তোমাৰ কি কথা? তোমাৰ মানে মোৰ সি এতিয়া তোমাৰ বৰ্তমান মানে ঘৰত কিবা এখনৰ মানে কিবা যান বাহন এখন লাগিছিলে মানে গম পাইছা নাই!
অ', অ'।
ধৰি লোৱা, এতিয়া তাকে ভাবি আছোঁ এই পেট্ৰলত চলাই কিবা বাইক চাইকে কিনো নে, কিবা মানে ইলেক্ট্ৰিক টমটম বা গাড়ী তেনেকুৱাই কিবা কিনো, ভাবি আছোঁ কি কিনো! তাকে, কেনেকুৱা কিনিলে ভাল হ'ব একো ভাবিয়ে পোৱা নাই। এতিয়া
তাকেহে।
এফালৰ পৰা চাবলৈ গ'লে তোমাৰ পেট্ৰলত চলা
হয়।
হয়, হয়। উম, উম। ঠিকে আছে, ঠিকে আছে।
অ', তাকে মই ভাবিছোঁ এতিয়া তুমি ক'লো নেকি, ইলেক্ট্ৰিক যি কাম টমটম এখনকে লৈ আনো নেকি?
হয়, হয়, ঠিকে আছে, ঠিকে আছে।
অ', তাকে সেই এতিয়া চোৱা ইলেক্ট্ৰিকখন আনিলে কি, কি লাভ হ'ব গম পাইছা নাই!
হয়, হয়।
অ', তাৰ পৰা কি হ'ব, এ, তোমাৰ ধৰি লোৱা একো হেৰিও নোলায় ন, তাৰ পৰা তোমাৰ একো বিষাক ক্ত তোমাৰ গেছো নোলায়! অ', আৰু তাৰ পৰা মানে কি হয়, এই ধৰি লোৱা এতিয়া পেট্ৰলৰ যদি গাড়ী এখন কিনো, তেনেহ'লে কি হয়, আজিকালিতো পেট্ৰলৰ দাম গম পাইছাই!
হয়, উম, এককদম জুই চাই দাম।
অ', একদম মানে কিনিবই নোৱাৰি, তোমাৰ বহুত দাম বৃদ্ধি পাইছে পেট্ৰলৰ।
বৃদ্ধি পাইছে হয়।
অ', পেট্ৰলৰ সেই কিবা এখন কিনিবলৈ, কিনিবলগীয়া হ'লে এতিয়া দামতটো বহুত মানে! আৰু মানে বহুত ভৰিব লাগিব গম পাইছা নাই? এতিয়া, সেই পেট্ৰলৰ কিবা বাইক চাইক কিনাতকে যদি মই তোমাৰ ইলেক টিক গাড়ী এখন লৈ লওঁ তেনেহ'লে ধৰি লোৱা, ইলেক্ট্ৰিক গাড়ীখনে মই ভাড়াও মাৰিব পাৰিম আৰু তাৰ লগতে কি হ'ব অ', মানে তোমাৰ সেই চাৰ্জ দিওঁতে ইমান বিলও নাযায় অ'। অ', আকৌ তাৰ লগতে কি হ'ব তোমাৰ, তোমাৰ একবাৰ যদি মই চাৰ্জত দি দিওঁ তেনেহ'লে তোমাৰ বিন্দাস এশ দেৰশ কিলোমিটাৰটো আৰামছে চলি যাব।
আৰামত লে আমাৰ চ'লে উম। হয়, তোমাৰ পেট্ৰলটো তোমাৰ কিলোমিটাৰত মানে দামটো বহুত পৰি যায় ন, উম, পৰি যায় পৰি যায়। ইলেক্ট্ৰিকৰতো ইমান তোমাৰ দামো নপৰে, হয় হয়। গম পাইছা নাই? আৰু কি মানে ইলেক্ট্ৰিক আজিকালি এইবিলাক গাড়ী চাৰিবিলাক আছে, হয়। এইবিলাকত চাবাচোন চিকিচা চিকিচাবিলাক শুনি আছা? হয়। গম পাইছা নাই? হয়। এনে মই ভাবিছোঁ ইলেক্ট্ৰিক ঠিকে আছে, ঠিকে আছে। এ, হে, ভবিছোঁ দয়া টমটম এখনকে লৈ লওঁ নেকি। উম, ঠিকেই ভাবিছা, ঠিকেই ভাবিছা। তাকে এতিয়া ধৰি লোৱা এতিয়া গাড়ীখন যদি কিনো গাড়ীখন কিনিলে তোমাৰ কি হ'ব এনে ফেমিলিৰ লগত ক'ৰবাত যাব পাৰিম বাৰু, হয় হয়। এ, কিবা যদি টমটম লৈ ল'লে, এতিয়া যদি টমটম এখন কিনো ইলেক্ট্ৰিক হয়। তেনেহ'লে কি হ'ব তোমাৰ আমি হেৰি কৰিব পাৰিম মানে তোমাৰ ভাড়া চাৰা মাৰিব পাৰিম, উম, বা এনেকে লাইন লৈ ভাড়া চাৰা মাৰিব পাৰিম, হয়, বা দিনটোৰ তোমাৰ খচৰাও উলাই যাব। হয়, পিছত নাজানিলে শিকালেতো তোমাৰ সেই ইলেক্ট্ৰিকৰ হেয়াৰপৰা তোমাৰ গাড়ী প্ৰদূষণো নহয়। হয় হয়। যিহে যিহেতু তোমাৰ একো মানে তাৰপৰা একো ধোঁৱা চোৱা নোলায় হয়, গম পাইছা নাই? উম। তাৰপিছত মানে শব্দ প্ৰদূষনো নহয়। হয়, হয়। ইলেক্ট্ৰিক যান বাহনৰপৰা তোমাৰ একো নিৰিখিপাই, নোলাই। নোলায়, হয়। নহ'ব, নহ'ব অ'। উম। নহ'ব নহ'ব অ'।
অ' আৰু তোমাৰ আমাৰ যিখিনি লাগতিয়াল কাম আমাৰ সেইখিনিও তোমাৰ হৈ থাকিব। বুজি পাইছা নাই? গতিকে ভাবিছোঁ ইলেক্ট্ৰিক এখনকে লৈ লওঁ।
উম, ঠিকেই ভাবিছা। আৰু মানে কি
আছে নাই, আজিকালি তোমাৰ ইলেক্ট্ৰিক বস্তুবিলাকৰে তোমাৰ দিনটো মানে আজিকালি ইলেক্ট্ৰিক বস্তু পাবা গম পাইছা নাই? মানে, অ'। অ' ইলেক্ট্ৰিক যুগ বুলিও ক'ব পাৰি মানে আৰু। এতিয়া তোমাৰ সকলো বস্তু ইলেক্ট্ৰিকে হৈ পৰিছে। এতিয়া ধৰি লোৱা আমি কিবা কাপোৰটো ইস্ত্ৰি কৰিবলৈ আমি ইলেক্ট্ৰিকতে ইলেক মানে ইলেক্ট্ৰিকে ব্যৱহাৰ হয় নহয় জানো? তোমাৰ এতিয়া খাদ্য বস্তুও তোমাৰ সেই কাৰেন্টতে বনোৱা হয়, হয় নহয়? তোমাৰ সেই একেবাৰে খোৱা বোৱাৰপৰা ধৰি মেলি একেবাৰে তোমাৰ চলা ফৰা, চলা ফৰালৈকে চব আজিকালি ইলেক্ট্ৰিক হৈ পৰিছে। আৰু তোমাৰ অ' মানুহে ইলেক্ট্ৰিকটো আকোৱালি লৈছে প্ৰথম কথা তোমাৰ এতিয়া একো হেৰি নহয় মানে তাৰপৰা তাৰ কচটো খুব
কম, হয় হয়।
অ' কচটো মানে খুব ফ্ৰেণ্ডলি হয়। মানে সকলোৱে তোমাৰ ব্যৱহাৰ কৰিব পাৰে, সকলোৱে কিনিবও পাৰে। গতিকে তোমাৰ কষ্টও খুব কম। আৰু তাৰ লগতে কি হয় তাৰপৰা একো অসুবিধাও নহয়, খুব বস্তুটো খুব সহজলভ্য। সহজতে পাই যায় গতিকে সেইকাৰণে মানে এতিয়া ইলেক্ট্ৰিক বস্তুটোয়ে তোমাৰ একেবাৰে আগস্থান পাইছে আৰু, আৰু তোমাৰ সেই আমাৰ যিটো ভৱিষ্যত ত' আমি যদি ইলেক্ট্ৰিক ভেহিকলবিলাক বেছিকে চলাও তেনেহ'লে ইলেক্ট্ৰিক ভেহিকলছবিলাকত কিন্তু এটা ভৱিষ্যত আছে কাৰণ কেলে ক'লোঁ তোমাৰ তাৰ পৰাতো একো ধৰণৰ এই পো প্ৰদূষণ নহয়েই। গ'ম পাইছা নাই যেতিয়া প্ৰদূষণ নহ'ব তেনেহলে কি হ'ব মানুহ বিলাকে তাক সোনকালে আঁকোৱালি ল'ব। আৰু যেতিয়া আঁকোৱালি ল'ব তেতিয়া কি হ'ব আমাৰ সেইবিলাক ভৱিষ্যতলৈ তোমাৰ যিবিলাক এতিয়া পৰিৱেশৰ প্ৰদূষণ হৈছে, এই মানে পদূ পূদ প্ৰদূষণ বিলাক খুব কম হৈ যাব মানে কমি যাব। গতিকে তুমি কি ভাবা? এতিয়া আমি ইলেক্ট্ৰিক যান বাহন ব্যৱহাৰ কৰাটো উচিত নে?
ক সেইট
লা যান বাহন বিলাক ব্যৱহাৰ কৰাটো বেছি উচিত বুলি ভাবা তুমি।
এতিয়া তুমি ইলেক্ট্ৰিক যান বাহন আৰু আমাৰ যি ইন্ধনত চলা যান বাহন এইসমূহৰ বিষয়ে তুমি প্ৰায় খিনি কথা কৈছাই। এতিয়া সেই ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ আমাৰ কি হৈছে সমূহ ইলেক্ট্ৰিক যান বাহন আছে এই যান বাহন সমূহে আমাৰ প্ৰধানকৈ কি কৰে পৰিৱেশৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়। কাৰণ যিহেতু সেই যান বাহন বিলাক কি হয় আমাৰ চাৰ্জত দিয়াৰ ক্ষেত্ৰত হে চলে মানে ইলে ঠিকভাৱে চলায়। তাৰ পৰা কোনো ধোঁৱা নিৰ্গত নহয় বা শব্দ খুব কম পৰিমমানেহে ওলায়। মানে কিছুমান গাড়ী এতিয়া চাবাচোন যিবিলাক গাড়ী তোমাৰ ইন্ধনত চলে।
উম।
এই গাড়ী বিলাক কি হয় অত্যাধিক শব্দ উলিওৱাৰ লগতে বহু পৰিমামানে ধোঁৱাও নিৰ্গত হয়।
ধোৱাও নিৰ্গত
আমাৰ পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে আৰু এই ক্ষেত্ৰত চাব গলে ইলেক্ট্ৰিক যান বাহনে তেনেকুৱা ধৰণৰ কোনো কাৰ্যকলাপ নকৰে। যাৰ ফলত আমাৰ পৰিৱেশৰ যিটো ভাৰসাম্য সেইটো ৰক্ষা থাকে।
সেইটো ৰক্ষা হৈ থাকে হয় তুমিটো বহুত এটা গুৰুত্বপূৰ্ণ কথা
উম, উম আৰু লগতে যদি আমি চাওঁ আমাৰ এই ইলেক্ট্ৰিক যান বাহনসমূহৰ তুমি তো কৈছাই কিছু কথা যে এইসমূহ একদম খুব কম খৰচতে চলে এতিয়া যদি আমি চাওঁ আমি যদি কোনোবা এটা একদম দীঘলীয়া যাত্ৰাত যাব লগগীয়া হয় বা ডেৰশ দুখ কিলোমিটাৰ দীঘলীয়া যাত্ৰা তাত যদি আমি ইন্ধনৰ যান বাহন লৈ যাওঁ তেনেহ'লে তাত আমাৰ কি হব যদি ডেৰশ দুশ কিলোমিটাৰ চলিবলৈ হ'লে আমি তোমাৰ সাত আঠ হাজাৰ মান টকা তেলেই খৰচ কৰিব লাগিব। কাৰণ আজিকালি যিবিলাক গাড়ী ওলাই আছে সেই গাড়ী বিলাকে কি হয় এক লিটাৰ তেলত খুব বেছিছে বেছি আমাৰ চল্লিশ কিলোমিটাৰ মানহে চলে কিন্তু আমি যদি সেই ক্ষেত্ৰত ইলেক্ট্ৰিক যান বাহন লও আমি এবাৰ চাৰ্জ দিলে কি হ'ব খুব বেছি আমাৰ বাৰ টকা এটা খৰছ হ'ব যেতিয়া ফুল চাৰ্জ দিম এতিয়া আমাৰ একদম নন ষ্টপ আমি চলাব পাৰিম আমি তোমাৰ দেৰশ কিলোমিটাৰ বা দুশ কিলোমিটাৰ চলাব পাৰিম তাৰ পিছত আৰু আজি আ তোমাৰ ভাৰতত হওঁক বা অসমতে হওঁক বিভিন্ন জেগাত আমাৰ কি হৈছে ইলেক্ট্ৰিক যান বাহন চাৰ্জ দিব পৰা এনেকুৱা মানে পাম্প খুলিছে মানে পেট্ৰল পাম্প ৰ নিচিনাকে ইলেক্ট্ৰিক যান বাহনৰো চাৰ্জিং পইন্ট খুলি দিছে তাতো আমি ধৰা পেমেণ্ট কৰি বাৰশ টকা পেমেণ্ট কৰি আকৌ আমি ফুল চাৰ্জ কৰি ল'ব পাৰো যাৰ ফলত কি হয় আমি যিখিনি যা যাএ কৰোতে ইন্ধনৰ যান বাহনত আমাৰ তোমাৰ সাত হাজাৰ বা আঠ হাজাৰ টকা খৰচ হৈছিলে তাত আমাৰ কি হয় একদম কমতে খুব বেছি বেছি দুহেজাৰ টকাতে আমি সেইখিনি যা অতিক্ৰম কৰিব পাৰো, সেই ক্ষেত্ৰত চাবলৈ গ'লে আচলতে ইলেক্ট্ৰিক যান বাহনে আমাক কিমান সহায় কৰিছে। আৰু বৰ্তমান কি ‌হৈছে আছে আমাৰ যিবিলাক আমাৰ দামী দামী গাড়ী কোম্পানী আমাৰ ধৰা মাৰ্চ দি চাওঁক বি এম ডলিউ হওঁক এই গাড়ী বিলাকে কি হৈছে ইলেক্ট্ৰিক গাড়ী বিলাক লাভা লাভসমূহ দেখি তেওঁলোকেও কি কৰিছে সেই তেওঁলোকৰ ইমান দামী, দামী কোম্পানী ইমান দামী, দামী গাড়ী যিলাক কি হয় ইন্ধনত চলে সেই গাড়ী বিলাকে কি কৰিছে ইলেক্ট্ৰিক যান বাহন তৈয়াৰ কৰিছে। এতিয়া মাৰ্চিডিছ কোম্পানীৰে যদি আমি চাওঁ বিভিন্ন ধৰণৰ ইলেক্ট্ৰিক গাড়ী তেওঁলোকে বৰ্তমান উলিয়াই দিছে মানে বহুত মানুহে ক্ৰয়ো কৰিছে। সেই ক্ষেত্ৰত চাবলৈ গ'লে ইমান দামী কোম্পানী এটাই যেতিয়া এই যেতিয়া মানে কি হৈছে ইলেক্ট্ৰিক যান বাহন তৈয়াৰ কৰিবলে সক্ষম আছে তেওঁলোকে কি ভাবি তৈয়াৰ কৰিছে নিশ্চয় পৰিৱেশৰ ওপৰত যি প্ৰভাৱ পৰে বা আমাৰ যি তেলৰ খৰচ বা বৰ্তমান যিহেতু তেল একদম কমি আহিছে কাৰণ আমি জানো যে পেট্ৰল বা ডিজেলসমূহ কি হৈছে খনিষ্ঠ তেল এইসমূহ আমাৰ মাটিৰ তলৰ পৰা হেৰি উদ্ধাৰ কৰা হয় আচলতে উলিওৱা হয় যিহেতু আমি অত্যাধিক পৰিমাণে ইয়াক ব্যৱহাৰ কৰিছোঁ ইয়াৰ কি হৈছে পৰিমাণটো কমি আহিছে যিহেতু এইবিলাক অণবীকৰণ যোগ্য সম্পদ এইবিলাকক আমি পুনৰ নিজে তৈয়াৰ কৰিব নোৱাৰো এইসমূহ ভূগৰ্ভত নিজে নিজে সৃষ্টি হয় এই বস্তুবিলাক যেতিয়া ম আহিছে সেই কোম্পানী বিলাকেও গ'ম পাইছে যে আমি যদি যান বাহন তৈয়াৰ নকৰো তেনেহলে আমাৰ এই খনিজ তেলসমূহ ধ্বংস হোৱাৰ লগতে কি হব আমাৰ যি পৰিৱেশৰ ওপৰত প্ৰভাৱ পৰিব সেয়া আমাৰ ভৱিষ্যতৰ কাৰণে এদিন অন্ধকাৰ হৈ পৰিব সেই ক্ষেত্ৰত তেওঁলোকে সেই কাৰণে কি কৰিছে বিভিন্ন ধৰণৰ ইলেক্ট্ৰিক যান বাহন তৈয়াৰ কৰিছে এই ক্ষেত্ৰত চাবলৈ গ'লে আমাৰ বহুত লাভালাভ হৈছে কাৰণ এই ইলেক্ট্ৰিক যান বাহন সমূহে যিহেতু আমি আলোচনা কৰিছোৱে যে পৰিবেশৰ ওপৰত কোনো প্ৰভাৱ নেপেলাই মানুহৰ বহুত লাভালাভ কৰে আৰু এটা অতি গুৰুত্ব গুৰুত্বপূৰ্ণ কথা কি জানানে আমাৰ যি ইন্ধনত চলা যান বাহন এই যান বাহন সমূহ কি হয় ইঞ্জিন বিলাক বহুত মজবুত হয় মানে ইঞ্জিন বিলাক বহুত পাৱাৰফুল থাকে যাৰ ফলত কি হয়। গাড়ীখনে বহুত স্পীড মানে হেৰি কৰিব ধৰি ৰাখিব পাৰে বহুত স্পীডত চলিব
হয়, হয়।
ল কি হয় বহুতো লোকৰ এক্সিডেণ্ট হৈ মৃত্যু হোৱা দেখা যায় এই এই কাৰণটোৰ কাৰণে অত্যাধিক স্পীডত গাড়ী চলাব যাৰ ফলত কি হয় তেওঁলোকৰ কন্ট্ৰল টো হেৰাই যায় আৰু তেওঁলোকে কি হয় দুৰ্ঘটনা সংঘটিত হৈ মানে মৃত্যু মুুখত পৰিবলগীয়া হয় কিন্তু আমাৰ যিসমূহ ইলেক্ট্ৰিক যান বাহন আছে এই যান বাহন সমূহ কি হয় যিহেতু আমাৰ তাত ইঞ্জিনৰ ক্ষেত্ৰত এনেকুৱা খনিজ তেলৰ দ্বাৰা নচলে চাৰ্জিংৰ দ্বাৰা গাড়ী বিলাক এটা স্পীদ লিম্মট থাকে যাৰ ফলত কি হয় গাড়ী বিলাক এটা মানে একদম কন্ট্ৰলত যাব পাৰে বা ড্ৰাইভাৰ জনেও গাড়ীখন কন্ট্ৰল কৰি ৰাখিব পাৰে সেই ক্ষেত্ৰত কি হৈছে এই গাড়ী বিলাকৰ যি দুৰ্ঘটনা সংঘটিত হোৱা মানে যিটো প্ৰক্ৰিয়া সেইটো একদম কমি আহিছে মানুহ মানে খুব কমকৈ দুৰ্ঘটনা সংঘটিত হৈছে। বা প্ৰায়ে নাই হোৱা ইলেক্ট্ৰিক যান বাহনৰ ক্ষেত্ৰত প্ৰায়ে দুৰ্ঘটনা নাই হোৱা। যাৰ ফলত কি হৈছে আমাৰ মৃত্যুৰ হাৰটো আগতকৈ খুব কম বেছি পৰিমাণে